ভালেই ভা
ভাল ভাল ভাল, ভাল ভাল।
অঁ' কি কৰি আছে? হেল্ল' কি কৰিছে, আপুনি অকমান জেগা খিনিৰ পৰা আঁতৰি দিবচোন। আপুনি অলপ জেগা খিনিৰ পৰা-
শুনিছা নে, হেল্ল'।
অঁ' শুনিছোঁ, কি কৰিছে, হয় হয়।
এ গা-পা ধুই আহি বাহিৰতে অলপমান বহিছোঁ, বাহিৰত অলপমান বহিছোঁ অঁ' বোলোঁ।
অঁ'। হয় হয়, ভাত পানী খালে?
এ ভাত পানী এতিয়া নাই বাৰু ভাত পানী অথোনিয়ে খালোঁ, দুপৰীয়া খালোঁ, হয় হয়।
অঁ' সেই অঁ' আটা হেৰি দি খালোঁ এইয়া- অঁ' মাছ বনাইছিলে-
অঁ'।
কঁঠাল গুটি বনাইছিলে। সেইয়া। আপুনি কিহে খালে?
এই মানে মই আজি হেৰি আজি মানে আমি মাছ খাওঁ দেই, কাইলে শনি বাৰ- কাইলৈ শনিবাৰে মাছ নাখাওঁ মানে আৰু দেই। আৰু কাইলৈ খাওঁ ন' প্ৰথম সাওন মাহ প্ৰথম সোমাব।
হয়।
তাৰপিছত মানে কি হ'ল আজি মানে শনিবাৰ বুলি ভাত মানে মাছ বনালে বুইছনে।
হয়।
আজি মানে শনিবাৰ বুলি মাছ নবনালে যেতিয়াই তাৰপিছত দালি বনালে। দালি মানে মাটি-মাটিমাহ সেনেকে হেৰি কৰিলে তৰকা বনালে।
হয়।
তাৰপিছত মানে সেইয়া তৰকা মানে সে-সেনেকুৱা আৰু তাৰ পাছত ভাজি চাজি বনালে সেনেকুৱাই আৰু।
অঁ'। আছোঁ মানে আপোনালোকৰ।
তেও মানে আজিও মাছ খাব পাৰিলো মানে আমাৰ ঘৰত মানে মাছ নহ'লে মেকুৰীও ভাত না মেকুৰিকেইটাও ভাত নাখায়, মেকুৰীটো আছে মেকুৰীটো ভাত নাখায়।
অঁ' হয় হয়।
সিও মানে আজিকালি ভাত নোখোৱা হৈছে, মাছ নহ'লে ভাত নাখায় মানে। মানে তাক অঁ।
অঁ'।
তাৰপিছতে সেইটো মানে আৰু সেয়া, মাও খাব নোৱাৰে, মায়ে মানে মাটিমাহো নাখায়।
হয়।
উম সেয়া হ'ল আৰু, সেয়া পাহৰি পেলাই সেয়া বনালে। একো নাই বাৰু মানে সদায় দালি নোখোৱাকে থাকিব নোৱাৰো আমি, এদিন যদি মাছ খাব লাগিব, এদিন দালি খাওঁ আকৌ এদিন মাছ আকৌ এদিন দালি।
হয় সেইটো হয় বাৰু ঠিকে কৈছে। সদায়তো আৰু খাব নোৱাৰে ন মাছ মাংস।
উম নাই মানে আমি বিশেষকে নাখাওঁ মানে আৰু মই কিন্তু হয়, আমাক মাছ লাগিব কিন্তু মানে সদাই মাছ নহয় আমি এদিন এৰি এদিন খাব লাগিব। আৰু ন ইমানো খাব আৰু বোলে ইমান এই মাছ কিছুমান থাকে ন, বাৰু মানুহ বিলাক বহুত ডাঙৰ মানে দিন ৰা তি এদিনত মানে দিন ৰাতি মাছ মাছ খাও আমি যদি ৰাতি দিনত যদি মাছ খাওঁ ৰাতি মাছ নাখাওঁ। ৰাতি মানে এনেকাই মানে পিতিকা কিবা কিবি মানে এনেক মানে এনেকে দালি ভাত কিবা কিবি এনেকে খাওঁ।
হয় হয়।
কোনোবা নহয় কিবা থাকিলে বাৰু মা ছ খাওঁ বা একো একো বনাব নাথাকিলে মাছ চাছ বনাই। বাকী তোমালোকৰ হেৰি কেনেকুৱা খবৰ?
কিহৰ?
হেল্ল, মাহঁতক খবৰ কেনেকুৱা মাহঁত?
অঁ ভালেই দিয়ক আছে আৰু ঘৰতে আ
অঁ, ফুৰিব ক'ব যোৱা নাই নেকি কতো?
ফুৰিব কৰিব মই যোৱা নাই মই যামহে বুলি ভাবিছো মানে আপোনাৰ চাওচোন কি কৰো, এই কিদিন মানে এ সময় পোৱা নাই বুজিছে।
অঁ, কিবা ভাল লাগি আছা?
অঁ, পথাৰত মানে সেয়া ৰোৱা চোৱাত পেলাইছো সেয়া।
অঁ সা আমাৰ ফালে বৰষুণ নাই যে ইমান তেনেকে।
হয় হয়।
আমাৰ ফালে বৰষুণ নাই কাৰণে আমি একো কৰিব পৰাই নাই।
হয়, সেয়া মানে আপোনাৰ কি হৈছে ৰোৱা পেলাইছো যে সেইবাবে মানে এতিয়া ক'তো ওলাই যাব পৰা নাই। একদম ভাবিছো কাম খিনি শেষ কৰি লৈ একেবাৰে আৰু কৰ'ৰবাত এবাৰ যাম আৰু ফুৰি আহিমগে।
অঁহ সেইটো ঠিকে আছে বাৰু, আজৰি হৈ যোৱাই ভাল নহ নহবা তুমি ক'বাত গৈ পেললে আকৌ ভাবি থাকিবা মোৰ কামটো নহল বৰষুণ পৰিলে নেকি? অঁ হেৰি হল নেকি এ ভাবি শিকিব লাগে মানে।
অঁ ঠিকে কৈছে?
অ কিবা কিবা ক কিবা ব্লুত লিংক হৈ আছে নেকি অঁ?
আপুনি ক'ত গৈছে?
এ মই মানে মই হেৰি গৈ আহিলো, দাৰ্জিলিং গৈ আহিলো ক।
অঁ কিমান তাৰিখে গৈছিলে?
তাই এ জুলাই প্ৰথম সপ্তাহতে গ'লো দিয়া।
অঁ, উম উম। গৈ আহিলে আকৌ ন।
অঁ আহিলো।
অঁ ভালে কৰিলে আৰু অকমান ঘূৰি কৰি আহিব লাগে, আপোনাৰ কিমান মান টকা খৰচা হ'ল?
এ মই অ এনেকে লগৰ লগত গৈছিলো যে।
হয়।
আঠ দহ হাজাৰ মান লৈ গৈছিলো আৰু সাত হাজাৰ মান সাত হাজাৰ ছয় হোজাৰ মান খৰচ হ'ল।
উম উম। আপোনাৰ মানে হেৰি কিহত গৈছিলে এ উৰাজাহাজ নে নে ৰেলত?
নাই উৰাজাহাজত দাৰ্জিলিঙত নাযায় নহয় তেনেকা।
যাব পাৰে তোন আপোনাৰ হেৰি আছে বিমান বন্দৰ আছে তোন।
হয় নেকি, এই আমি এইবিলাক গম নাপাও মানে এইবিলাক আম পইচাও নাই সেইকাৰণে এইবিলাক গৰম বাছত পাৰি বাৰু কিন্তু বাছত যোৱা নাই মানে আমি হেৰিত গৈছো ট্ৰেইনত গছো।
অ উৰাজাহাজত কিমান টকা লয়?
মই সেইটো কথা গম নাপাও নহয়।
অহ।
না ফ্লাইটত যাব নোৱাৰি হব'লা বুইছ নাই।
পাৰে বহুত মানুহ আপোনাৰ যায় আৰু মানে। মানে আপোনাৰ দাৰ্জিলিঙত ফ্লাইটয় বিমান বন্দৰ নাই আপোনাৰ বেলেগ ছাইটত আছে আৰু আপুনি বেলেগ
অ সেইটো কাৰণে কৈছো মানে আকৌ সেই একেপাতে হয় মানে আকৌ ইফাল সিফালে হৈ যাব লৈগীয়া হয় ন।
হয় হয়। উ বাকী কি কৰিছে এতিয়া?
এতিয়া চাহ অলপ বনাই আনিছে খাই আছো।
দাৰ্জিলিঙৰ পৰা কি কি আনিলে।
অ মই মানে
হয়।
এই দাম বিলাক মানে কি জানা বাহিৰত যিমান জেগা বিলাক মানে চাব চাব যাবা অ তিমান ভাল ভাল জেগা হ'ব তিমান মানে দামবিলাক বেছি বেছি হয়। বেলেগ একো আনা নাই এক চুৱেটাৰ আনিছোঁ।
অহ।
সেয়েহে আনিছো আৰু এতিয়া তাত ঠাণ্ডা যেতিয়া আৰু কিনো পাম।
এ হয় বাৰু। আৰু আৰু কি কি ললে?
এ নাই তেনেকে দিয়া কলোৱা বুজিছা।
অ অ।
মানে বেছি লৈ বস্তু লৈ থাকিলে মানে মই অৱস্থা নাইকিয়া হৈ যাব তাত বাচন মাজিব লাগিব বুইছা নে।
তাত আপোনাৰ বৰফ পৰে ন?
অ জেগা অনুসাৰে বৰষুণ বৰফ পৰি আছে।
অহ। মানে আপোনাৰ মই পাইছিলো মানে এনেকে এনে মোবাইলতে চাও যে মানে মই যোৱা নাই বাৰু কিন্তু মানে যাবলৈ বহুত আশা এটা আছে।
উম উম।
অ মোবাইলত তেনেকে চাওঁ চাওঁতে আপোনাৰ দেখিছো আৰু মানে আপোনাৰ বৰফ চৰফ পৰে আপোনাৰ দূৰৰ পাহাৰবোৰত মানে ধুনীয়া লাগে আৰু মানে পৰিৱেশটো বহুত প্ৰাকৃতিক পৰিৱেশৰ মাজত মানে থকা যায় বা আপোনাৰ তাত আপোনাৰ মানে কি হয় আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ মানে এয়া এয়া আপোনাৰ কি এইবিলাক মনোৰঞ্জনৰ কাৰণে আপোনাৰ বিভিন্ন ধৰণৰ মানে আপোনাৰ কাম কাজ বোৰ কৰিব পাৰে যেনে আপোনাৰ কয় ট্ৰেন বুলি কয় সেইবোৰত উঠিব পাৰে আপুনি মানে আপোনাৰ আৰু ৰচ যেনেকে মানে আপুনি ৰপই নে কি কৰে সেইবোৰ আপুনি মানে বিভিন্ন ধৰণৰ এক্টিভিটি কৰিব পৰা যায় আৰু তাত ন।
অ' পাৰে মানে সেইবিলাক পইচা লাগে পইচা থাকিলে তুমি যে চব কৰিব পাৰিবা দিয়াচোন কিন্তু আমাৰ পইছা নাই যে এইবিলাকত কৰিব নোৱাৰে। কিন্তু এটা জেগাত গ'লো মানে বহুত ভাল লাগে দেই সেই জেগা খিনি পাহাৰৰ মানে এটা জেগা আছে। আৰু মানে সেইখিনি জেগাত তুমি মানে কাঞ্চনজংঘা পাহাৰখন যেন।
হয় হয়।
সেইখন দেখা পোৱা মানে বহুত ভাল লাগে তুমি মানে দেখিলে মানে।
গোটেইখন বগা হৈ থাকে চাগে ন।
অ' পৃথিৱীত থকা নিচিনা নালাগেই মানে বুইছা নে।
গোটেইখন মানে পূৰা বগা হৈ থাকে
অ' বগাটো বগা মানে তুমি মানে ক'ব নোৱাৰা অনুভৱ। স্বৰ্গত থকাৰ নিচিনাই লাগে তোমাৰ।
অ আপোনাৰ কাঞ্চনজংঘা পৰ্বতখনটো আও সেইফালেতোন আপোনাৰ চাইনা, পৰে নেকি।
অ হয় সনেকুৱাই পৰে আৰু মানে সীমান্তত।
অ অ',
আৰু হিমালয়খনো দেখা পোৱা যায় মানে এটা চে জেগা অনুসাৰে পায় বাৰু,
হয়।
আমি জোনখিনি জেগাত আছিলোঁ আও, তাত তাতকে মানে অ তাতকে মানে বহুত দূৰত যাব লাগে আৰু।
হয় হয়।
মানে দূৰ দূৰতে আমি জোনটো জেগাত আছোঁ আমি যেনিবা আছোঁ পূবত সেইটো মানে অপজিত চাইডত হয় আৰু পশ্চিমত আছে সেই বস্তুটো পা পাহাৰখন মানে হিমালয় পাহ পৰ্বত খন অ তেনেকুৱা নিচিনা পাহাৰ নহয় পৰ্বত হয় এইখন।
হয়।
উম।
ভাল লাগে আমাৰ প প্ৰকৃতিৰ মাজত বিভিন্ন ধৰণৰ মানে আপোনাৰ আৰু- অলপ হেৰি সময় কটাব পৰা যায় আৰু, দোকান বজাৰ বোৰতো দাম চাগে বহুত বে বেছিয়ে হয় আউ তাত।
অ' বেছি মানে সেয়াই আৰু সৰু সৰু দোকান বিলাক বেছি। আৰু সেই বোলে চেলা ৰুটি বুলি যে কয় নেপালী বিলাক হঁতৰ যে।
হয়। অ' অ' সেইটো হয়। হয় হয়।
পিঠাগুৰি দি চেলা ৰুটি। লগত মানে জোনটো ঘুগুনী নিচিনা দিয়ে ন এইটো খাই বৰ ভাল পাওঁ মই।
হয় হয় আৰু তাত ধৰা মাছ মাংস আপোনাৰ কেনেকুৱা ভাল লাগে নে খাই বৈ?
ভাল লাগে ভাল লাগে ভালকে বনায়।
অ'।
প্ৰায় তুমি তুমি য'ত খাবা আৰু সেই জেগাখনত ভালকে বনাই, কিন্তু আমি বাকী বিলাক হঁতত মানে অ ভালকে বনায় আৰু, মানে চবতেতো একে নহয় দিয়াচোন কিছুমান হোটেলত বা দোকানত চবৰে হাতৰ সোৱাদ একেই নহয়।
হয়।
উম বাকীখিনি এনেই ধুনীয়া লাগে খাই মানে বিশেষকে মই মানে চেলা ৰুটি আৰু আৰু জোনটো এইটো যে হেৰি টা বনাই যে এইবিলাক যে, কিবা মেগী, মিমি, এনেকে দি পেলাই যে, এটা যে বনাই যে।
অ'! হয়, হয়।
শুকান চানা নিচিনা যে, এটা। বিশেষকে তাত মানে, ঠাণ্ডা ন'।
হয়, শুনি আছোঁ- শুনি আছোঁ।
অ' ঠাণ্ডা! এইটো খাই মানে, বৰ ভাল পাওঁ, মই! বৰ ভাল পালা হয়নে? আৰু মানে, অ'! পাহাৰৰ জেগাতো, তুমি এনেও, মেগী খাই বৰ ভালেই পোৱা দেচোন।
লাগে-লাগে, হয়।
তুমিও যাব পাৰিলা হয়, বুইছা? আমাৰ লগত।
অ'! তুমি নক'লা আও। গুচি গ'লা, তোমালোকৰ গাড়ী আছে বুলি। আমাক আও ক'ত লৈ যাবা?
এই, সেইটো বুলি নহয়। মানে কি জানা! মোৰো পইচা নাছিল নহয়। লগৰ এজনে দিলে। মই নাযাওঁ বুলি কৈছিলোঁ। এ, তুমি আকৌ দুই-এদিনতে ক'ত পইচা যো- যোগাৰ কৰিব পাৰিবা, দিয়াচোন!
হয়, হয়।